নমস্কাৰ
অ' শুনা পাইছা?
অ' শুনি আছোঁ কওকচোন।
কি কৰি আছা?
মই এতিয়া এনে বহি আছো, আপুনি কি কৰি আছে?
আছিলোঁ এনে মানে এতিয়া ভাত চাত খালো, অ' তুমি ভাত খালানে?
হয় মই ভাত খোৱা দেৰিয়ে হ'ল বাৰু অলপ সোনকালে খালোঁ আজি।
হয় হয় চাহ খালে ৰাতিপুৱা?
হয় চাহ খালো আপুনি খাইছে?
অ' খালোঁ।
ঠিক আছে বাৰু।
উম। কি এতিয়া কি কি কৰিবা ৰেষ্ট লবা নে কৰবাত যাবা?
ৰেষ্ট এতিয়াতো বৰ্তমান ৰেষ্ট লৈয়ে আছোঁ অকমান দেৰিকৈ মোৰ ৰানিং মানে দৌৰিবও যাব থাকে তাত তাত যাম আৰু।
অ' কত দৰিব আহিবা?
মই আমাৰ ওচৰতে খেলপথাৰ এখন আছে তাত দৌৰিব যাওঁ। সদায় যাওঁ আৰু, আপুনি কি কৰিব এতিয়া?
অহ এইতিয়া হে কি কৈ ভাত খালো এতিয়া অলপ খেলব যাম ক্ৰিকেট খেলিব যাম।
হয় হয় হয়।
উম।
ঠিক আছে আপোনাৰ লগত অলপ ডেইলি লাইফৰ ডেইলি মানে জীৱনটোৰ লগত কথা পাতিব বিচাৰোঁ। পাৰিব পাতিব?
অ' হয় হয় পাতিম দিয়া, তুমি কোৱা ফাৰ্ষ্ট।
ঠিক আছে বাৰু মই কৈ আছোঁ। জীৱনৰ প আমি মানে প্ৰথমতটো মানে ৰাতিপুৱা যেতিয়া শুই উঠো ন' ত তেতিয়াৰ পৰাই আৰম্ভ হৈ যায় আৰু।
অ' ৰাতিপুৱা আপোনাৰ পাঁচ পাঁচটামান বজাত সাৰ পালোঁ সাৰ পাই পোন প্ৰথমতে তো আপোনাৰ প্ৰথমতে ব্ৰাছ কৰিলোঁ ধৰক। ব্ৰাছ কৰি আপোনাৰ বাহিৰা যিখিনি কাম আছে সেইখিনি কৰিলোঁ। তাৰপিছত অকণমান পানী খালোঁ, পানী খাই উঠি আপোনাৰ অকমান মানে ৰেষ্ট লওঁ আৰু ৰেষ্ট লৈ চাহপানী খাওঁ, খাই উঠি মোটামুটি মানে সাতটা বজাত মই খেলপথাৰলৈ যাওঁ আৰু ৰাতি পোৱা এবাৰ গধূলি এবাৰ খেলপথাৰত গৈ আপোনাৰ যিহেতু মই অসম পুলিচৰ মানে লগত জড়িত ত' তাত মানে অকণমান দৌৰা দৌৰা কামবোৰ কৰোঁ ব্যায়ামবোৰ।
উম।
ব্যায়ামবোৰ কৰি উঠি মানে অলপ ৰেষ্ট লওঁ তাতে। তাৰ পৰা আৰু ঘৰত আহোঁ, ঘৰত আহি গা পা ধুওঁ। গা পা ধুই উঠি আপোনাৰ ভাত পানী মায়ে বনাই থয়, আৰু ভাত পানী খোৱা যায় এনেকৈ। তাৰপাছত আকৌ মই ৰেষ্ট লওঁ। কিছুমান বস্তু ধৰা কণী হওক বা কিবাবিলাক খাওঁ। খাই উঠি আপোনাৰ
থাকে অকমান টাইম তাৰ পিছত অকমান টোপনি যাওঁ আৰু। এক দুই ঘণ্টা। টোপুনি যায় পৰা সাৰ পাওঁ, সাৰ পাই উঠি অকমান পঢ়া শুনা কৰোঁ। তাৰপিছত ধৰক পঢ়া শুনা কৰা হোৱাৰ পিছত, মানে মানে যিহেতু আৰু দুপৰীয়া হ'লেতো। দুপৰীয়াৰ আহাৰবোৰ মানে খোৱাৰ টাইম হৈ যায়, দুপৰীয়া তে হওক বা যিকোনো মানে যিকোনো বস্তু আৰু বা কিছুমান আমাৰ ৰুটিও খোৱা যায়, তেনেকুৱা তেনেকুৱাটো খাই পেলাই আপোনাৰ অকণমান মানে ৰেষ্ট লৈ আৰু গধূলি লৈ মানে আকৌ মানে খেলপথাৰ যাবই হয়, তেনেকুৱাকৈ দিনটো চলি যায় আৰু।
উম, মইয়ো টো অ জিমত গৈছিলোঁ। জিমৰ পৰা আহি কিনে, অলপ কৰ্চ
হয়।
বুলটচ খাই কিনে অলপ ৰেষ্ট লৈ ৰেষ্ট কিনে অলপ আ আহি কিনে
হয়।
হয়।
অঁ আৰু পঢ়ি কিনে অ শুই যাম।
হয় হয় হয়। আপুনি এ
কওঁক কওঁক
হয় কওকচোন আপুনি মানে গ ধূলি টাইমখিনি গধূলি টাইমখিনি কেনেকৈ মানে কটায় সেইটো ক'ব পাৰিব।
গধূলি টাইমত অঁ মানে ফাৰ্ষ্ট অঁ যেতিয়া খেলি আহি কিনে অঁ তাৰপিছত অলপমান টিউচন আ টিউচন হয় ন, আমাৰ টিউচন টিউচনৰ ছুটি হয় তেতিয়া অলপ ভাত চাত কি কয় ফুল ফল মূল খাই কিনে, অলপমান আঁ ৰেষ্ট ল‌ওঁ তাৰপিছত এতিয়া অ ৰেষ্ট লৈ কিনে অলপ আৰু ভাত চাত খাই শুব যাওঁ।
হয় অঁ। মইতো আপোনাৰ এতিয়াতো তিনিটা বাজে বা মানে ধৰা পাঁচ ছটামান বজাৰ আগতে খেলপথাৰ পৰা আহি পাওঁ, আহি পোৱাৰ পিছত আপোনাৰ উম, গা পা ধুলো গা পা ধুই উঠি আপোনাৰ মানে মেইন যোনটো চখ ন, চখটো আমাৰ ঘৰৰ একদম কাষতে হয়। তাত মানে যাওঁ যাই লগৰবোৰ আহে তাত আকৌ কথা বতৰা চলো, ভাল বেয়া ক কথাবোৰ আলোচনা কৰোঁ, তেনেকৈ বা কিবা খালোঁ। তেনেকুৱাকৈ মানে চলি যায় আৰু বা লগৰ কিছুমান আহে। আহি কিছুমান কথা কয়। ভাল বেয়া এয়া সেইটো এটা ভাল মানে মনৰ মানে বেয়া ভাৱ ভাৱনাবিলাক নোহোৱা হৈ যায়। লগৰবোৰত থাকিব লাগে। তেনেকৈ টাইমটো গৈ মানে সাতটা আঠটামান বজাত মই ঘৰলৈ আৰু উভতি আহোঁ। উভতি আহি আপোনাৰ অকমান দহ বজ দহটামান বজালৈকে পঢ়া শুনা কৰি আৰু আৰু ৰাতি ভাত তাত খাই শুবৰে হয়। তেনেকুৱা কৈ চলে।
হয়। শুনা পাইছানে?
আপুনি মানে অ' শুনি আছোঁ কওঁকচোন।
অ' কি কওঁক, তুমি কোৱা, তুমি কোৱা, তুমি কোৱা, আপুনি কোৱা।
ঠিক আছে বাৰু, ঠিক আছে বাৰু। মই কৈ আছোঁ মানে এতিয়াতো আপোনাৰ গৰমৰ দিন ন গৰমৰ দিনত আপোনাৰ এতিয়াতো বহুত গৰম। এতিয়া মানে কিছুমান বস্তু ধৰা খাব নোৱাৰি। কিছুমান বস্তু মানে যিবোৰ ধৰা আৰু মেইনলি আপোনাৰ যিবোৰ মানে ঘৰুৱা খাদ্য এনেকুৱা বস্তুবোৰ খাব খালে ভাল আৰু মানে গৰমৰ দিনত বা কেতিয়াবা ক'বাত ওলাই গ'লে মানে পানী চা পানীতটো বেছিকৈ খাই থা খাই থাকিব লাগে। এতিয়া ভাল নিজকে মানে নিজকে মানে মানে ভালকৈ ৰাখিব পাৰি ভাল আৰু বা ব্যায়াম চ্যাম কৰিলে ভাল। কিছুমান মানে দোকানৰ বস্তু ফাষ্ট ফুড তেনেকুৱা টাইপৰ বস্তু এইভয়ৈদ কৰিব লাগে মানে খাব নালাগে আৰু নিজৰ কাৰণে বেয়া।
অ' হয়।
তেনেকে অ' হয়।
মানে ফাৰ্ষ্ট ফুড খালে নিজৰে বেয়া হয়। আহ ফাৰ্ষ্ট ফুডটো তই ফাৰ্ষ্ট ফুডটো ইমান খাব নালাগে লাগে মাহত সপ্তাহত একবাৰ খালে বেলেগ কথা। ডেইলি খাব নালাগে, ডেইলি খালে এইটো বেয়া কৰে না, এইটোৱে হয়।
ডেইলী খালি আপোনাৰ বেয়া। হয়, এইটো এইটোতো মই একদম মানে নেখাওৱে পৰালৈকে কেতিয়াবা ধৰা কেতিয়াবা। ক'ৰবাত আলহী খাব গলোঁ। তেতিয়া, তেতিয়া অলপ চলপ খোৱা যায় বা এনেকৈ মই দোকানত দোকানৰ পৰা ডাইৰেক্ট কিনি এনেকৈ মানে খোৱা নাযায় মোৰ। সেইটো মই নিজে মানে ভা ভাবি চিন্তি খাওঁ। কিছুমান বস্তু ধৰা নাখাওঁৱেই বা চেন চেনি চেনি চেনী জাতীয় বস্তু মানে চেনী থকা বস্তু বোৰো বেছি খাব নালাগে। এইটো নিজৰ দেহাৰ কাৰণে দেহাৰ কাৰণে বেয়া।
অ' অকে উম, হয়। ইমান চেনেও খাব নালাগে মানে কোনবা কোনবা হয় না মানে কোনোবা তিব এ ইমান সুটি আৰু পেপ চি খাব পাৰা খাই সেনেতে ভাবোঁ এইটো ভাল। এই খাব নালাগে কেতিয়া সিহঁতে এনটে খায়।
উম, হয়, দেখোঁ আজিকালি বহুত মানে। সৰু সৰু ল'ৰা ছোৱালী বিলাক কিছুমান পেকেট বস্তুও খাব নালাগে, ধৰা চিপছে হওক বা কিছুমান এনেকুৱা তাত মানে বহুতো মানে নানান ধৰণৰ মানে কিছুমান সামগ্ৰী মিলি ম মিক্স কৰি মানে লগ লগাই বনোৱা হয়। ত বা সৰু ল'ৰা সকলে ল'ৰা সকলেো বা ল'ৰা ছোৱালী সকলেতো নাজানে এইটো সেইটো বস্তু খাব দিব নালাগে সেইটো আমি শিকাব লাগে মানে
উম মানে এইবোৰ এইবিলাক খাব লাগে ইমান সিহঁতে বহুত বেছি খাই। কাই মানে কোনবা শুন ন পুৰা আ ফ্ৰুটি হেন্টে ফ্ৰুটি বেছি পাই। পেপছি কৰ্বলে হেন্তে খালিটো ভাল, ভাল ৰেংকৰে তেঁও হেন্তে বেছি ভাল ভাল বস্তু নাখায় মানে পিয়ৰ জুছটো নাখায়, সহতে শিৱ খায়, এইটোৱে কি হয়, তুমি তুমি কি ভবা?
হয়, সেইটো সেইটোতো খাব দিব নালাগে মানে আমি দেখো শুন বা কিছুমান মানে এনেকুৱা ব তো মানে যিবিলাক আপুনি ক'লে পেপচি বা সেইটো বহুত মানে কেনেকৈ বনোৱা হয় সেইটো বনোৱাত টো দেখিলে মানে আপোনাৰ খাব মনে নাযাব।
বা তেনেকুৱা মইতো মই নাখাও বা বেলেগক খোৱাতটো মই নিবিচাৰো। ভাল তাতকৈ মানে পানী পানীটো খালে ভাল আৰু।
বা পেপছি হওক বা কিছুমান এনেকুৱা হওক মানে আজিকালিতো ল'ৰা ছোৱালীসকলে এইবিলাকে বেছিকৈ খায়, এইবিলাক মানে বেছিকৈ খাব নালাগে আমাৰ হিচাপত।
হয়।
হয়, ভাল ভাল বস্তুবিলাক খাব লাগে ফল মূল বেছিকে শাক। এনেকুৱা জীৱনৰ ওপৰত মানে এইটোৱেই আৰু মইতো নাখাৱে।
তাৰপিছত দিয়া তোমাৰ লগত কথা পাতি বহুত ভাল লাগিছে।
হয় ঠিক আছে ঠিক আছে, তোমাৰ লগত কথা পাতিও মোৰ বহুতখিনি ভাল লাগিলে ধন্যবাদ।
অ দিয়ক।